হেল্ল' শুনিছা? কি কৰিছা?
কা
উহ।
মই এনেই আছো। তুমি?
মই এই ভাত খাই পেলাই আহিছো।
আজি বেলেগ নাম্বাৰ পা-
হম?
হেল্ল
অ।
আজি বেলেগ নাম্বাৰৰ পৰা কৰিলা আগৰ নম্বৰটো কি হ'ল বোলো?
অ আছে।
মই বোলো নাম্বাৰ চেঞ্জ কৰিলা নেকি?
কৰিছো বাৰু সেইটোকে মানে আছে সেইটো বন্ধ হব আও।
অ অ।
উম। তাকে এবাৰ ওলাই মেলি উম খোৱা বোৱা কৰা হ'ল। তুমি যে কৈছিলা তোমাৰ লগৰ জনী হেৰি কোৱা কথা।
কি?
এ সিহঁতৰ এটা কিবা ফেষ্টিভেল হয় যে চাবলে। অ চাবলে যোৱা কথা।
অ।
নিবানে নিনিয়া?
নিম যোৱা যদি, মইয়ো যোৱা নাই তেতিয়া তিত- দুইটাই একেলগে যাম।
গঅ। তাত হয় কি কি?
মইয়ো ভালকে নাজানো নহয়, এনেই গায়ক চায়ক আহে বোলে।
তা।
অলপ ভালকে পতা হয় বুলি কৈছে। মোৰ ভাল কে নাজানো নহয় মই গৈ পোৱা নাই মই আজিলেকে সকলো কাৰ্বি আংলং গৈ পাইছ-
অ সেইটো হয় বাও। তাকে।
অহ।
তোমালোকৰ লগ কোন আছিল তাত?
আমাৰ লগৰ তিনিজনী আছে। ঊন মেলিং হে সত, ৰেংছেং
অ।
সেত ঘৰ তাত।
গোটেই কেইজনী ওচৰে পাঁজৰে নে, নে আঁতৰে আঁতৰে?
অলপ আঁতৰে আঁতৰে ইমান ওচৰে পাজৰে নহয়।
মানে ইয়ালৈ অহা আগত সিহঁতে সিহঁতক চিনি নাপায়।
পায়। সিহঁতি গোটেইকেইজনী ফ্ৰেণ্ড হয়। সিহঁতি আ কলেজ ফ্ৰেণ্ড আছিল।
অ কলেজ ফ্ৰেণ্ড।
প্ৰথম শুনমোলিয়ে হবলা ইয়াত খবৰ কৰিছিলে।
অ।
তাৰপিছতে ৰেংছেঙে শুনমনি লগতে
হোহ।
তাৰপিছত, ইহতি অহাৰ পিছত অল- অলপ দেৰিকে আহিছে মেহ মানে।
অ।
মানে শুনমোলি, হেল্ল'।
অ।
শুনমেলি মানে ইয়ালে পিছল
উম।
বহুত মন মাৰি মাৰি থাকিব লৈছিলে।
কিয়?
পেছেব প্ৰথম তে আহিছিলে।
প্ৰথম অকলে আহিছিল নেকি?
অ অ।
আহ।
নাই ৰেংচেঙৰ লগতে আহিছিলে কি মানে ব- হুন মন মাই মাই থাকিব লৈছিলে, সেই তাৰপিছতেই এ তাই হেৰি নি মেলি মাতি মাতি আনিলে।
অ। মিৰমণি মানে বহুত ভাল লগৰ নেকি?
অ।
উহ।
নিৰ্মালি অহা পা এতিয়া বহুত ভালকে ভাত খাই।
অ এইবাৰো তাইৰ লগত কোনোবা এজনী অহা নাই জানো?
অ তাইৰোৰ আগৰ বেষ্ট ফ্ৰেণ্ড আছিলে তায়ে আহিছে।
অ।
যোৱা বছৰ মানে তাই নাপালে নেকি ইয়াত?
তাত নললে।
অ, নললে।
চব টাইমতে ভবা নহয় ন' মানুহে।
অ, হেইটোওঁ হয় তুমিও এতিয়া যোৱা বছৰ তাৰ আগৰ বছৰ দিছিলা? তুমি কোন বছৰ দিছিলা?
অ', অ', নহয় -নহয় মই যোনবাৰে দিছো সেইবাৰেই পাইছোঁ লগে -লগেই আহিছোঁ।
হয়টো ইয়ে নহয় তুমি তথাপিও তাৰ উপঞ্চি তুমি বি এড এডমিচন লৈ থৈছিলা?
কি?
তা উপঞ্চিও তুমি বোলো যদি কিবা খেলি মেলি হয় বি এ টোকে পঢ়িম বুলি বি এ টোও লৈ থৈছিলা?
অ', অ',
সইটো কথা কৈছো তাৰমানে মানুহে ৰাখিলে তোমাৰ নিচিনাকে দুফালে দুটা হেৰি ৰাখি থব লাগে এই পঢ়া- শুনা ক্ষেত্ৰত।
অ, সেইটো হয়।
উম,
এতিয়া তুমি এইটো যে পঢ়ি আছা নাৰ্ছিং?
অ',
এইটো কি নাৰ্ছিং হয়?
জি এন নেম।
জি এন এম তাৰ তলত ওপৰততো কিবা পঢ়িব পাৰি নি?
অ, তাৰ ওপৰত বি এছ চি পাৰি।
বি এছ চি টো কেনেকুৱা নাৰ্ছ মানে?
তাৰমানে আমাতকে অলপ ওপৰ হ'ব আৰু।
অ, তোমালোকতকে অকনমান মানে বেছি পঢ়া- শুনা হোৱা আৰু।
আ', আ',
উম, আৰু?
তুমি এতিয়া কি কৰিছা?
মই আগফালে এনে বহি আছোঁ।
ভাত কিহেৰে খালা?
ভাত তোমাৰ আজি একেবাৰে সাধাৰণ তোমাৰ মগু দালি বনালে।
অ',
মগু দালিতে আলুগুটি দিলে তাৰপা আৰু এতিয়া কঁঠালৰ বতৰ
তোমালোকৰ ঘৰত দেখোন মগুদালি ন'চলে বুলি কৈছিলা?
মগু দালি নহয় ৰহৰ দালি।
ভণ্টিও কৈছিলে তোমালোকৰ ঘৰত মগুদালিও
মগ- মগুদালি কোনেও নাখায় কিন্তু তাৰমানে উম আগতে -আগতে আছিলোঁ মানে দেতা ঢুকোৱাৰ পিছত আমাৰ মানে দেতা শনিমাই ঢুকাইছিল যে আমি শনিবাৰ -শনিবাৰ মানে একো নোখোৱা হৈছোঁ ৰহ শনিবাৰ অকল আমি মুগুদালি খাওঁ। শুনিছ?
হেল্ল',
হেল্ল', অ, শনিবাৰে মানে আমি অকল মুগুদালি খাওঁ।
অ, শনি-শনি আজিতো শনিবাৰ নহয়?
নহ শুনা তাৰপা তাৰমানে আমাৰ এইবোৰ আমি বাহিৰত ঘূৰি ফুৰা ন যতে ততেতো আমি খাবলৈ নাপাও
অ
সেইকাৰণে মানে আজিকালি আমাৰ হৈ হেৰিটো নাইকিয়া হৈ গ'ল ৰুলটো তাৰপা এতিয়া মানে বহুত দিনৰ মূৰত আজি কেতিয়াবা কেট কাটচিৎ তেনেকে বনাই আৰু মগু দালিতে তোমাৰ ভেন্দি আছিলে ভেন্দি দি দিলে তাৰপা কঁঠাল গুটি আলু গুটি এনেকে দি দিলে বইল বনাই দিলে
উম
ত তাপা চবেই তেনেকেই খালো আৰু আচলতে তেনেকে তোমাৰ সপ্তাহটোত দুদিন দুদিন তিনদিন খাব লাগে তেতিয়া মানে আমাৰ শৰীৰটোৰ কাৰণে ভাল তোমাৰ শৰীৰটোৱে হেৰি কৰিব পাৰে তোমাৰ বেমাৰখিনি ৰিকভাৰ কৰিব পাৰে
আমাৰ এইকেইদিন মোবাইল লৈ আছে যে
অ
মোৰ আজি কি হ'ল কও নে
কি হ'ল
ঘড়ীটো এইকেদিনকে অলপ প্ৰব্লেম টাইপে আছিলে ন সেইকাৰণে ঘড়ীটোও চুবও পোৱা নাছিলো
ঘড়ী
উম মানে টাইম চাবলৈও পোৱা নাছিলো
অ
তাৰপিছত আজি আকৌ আহ তাৰ মানে টাইম চাবলে হেৰি পাইছিলো তাৰপিছত ফোন কৰ ফোন কত টাইম চাবলৈ এতিয়া যাওঁতে মই এটা ঘড়ী বেটাৰীকো হ'লে যে তুমি যে দিছিলা মোক
অ
সেইটো বেটৰী গ'ল বেটৰীটো নাথাকে। কিয় জানো মই লগাই আনিছিলো হে অ নাই দুদিন নে কেইদিনৰ পিছত আকৌ গুচি গ'ল অ সেইটো ঘড়ী এতিয়া বেটেৰী গ'ল আকৌ তাৰ লগতে ইটো যোনটো ঘড়ী আছে স্মাৰ্ট ৱাছটো যে
অ বাই দিয়াতো
অ সেইটো বাই দিয়াতো সেইটো আকৌ চাইছো চাই থৈ দিলো মই
এতিয়া মনত থাকোতে দি থব লাগিছিলে।
দিলো।
অহ
তাৰপিছত আৰু তাৰপিছত আকৌ চাৰ্চ দিলো মই লগে লগে চাৰ্চ দিলো। এ যে আকৌ ছুইচ অফ হৈ গৈছে। সেই মোবাইল মোবাইল লগতে কানেক্ট নাথাকে ন।
উম
সেই তেতিয়া জানো এ টাইমটো খেলি মেলিয়ে হৈ থাকে আৰু।
অহ
তাৰপিছত তেতিয়া চাবও নাপালো। কেইটা বজিছে সেইটো চাই এতিয়া আকৌ কানেক্ট কৰি লৈছো।
অ
মই কিন্তু কালি যে অনা আমকেইটা যে কৈছিলো
অ আমকেইটা অ
সেইকেইটা খাই ভাল লাগিছে কিন্তু মোৰ।
হা হা?
খাই কিন্তু মোৰ সেইটা ভাল লাগিছে।
অ কিছুমান আকৌ বেয়াও থাকে।
বেয়া মানে। অ